অ মৰ
অঁ আছোঁ আছোঁ ভালে আছোঁ, মই অকণমান ওলাই আহিছোঁ ৰ'বা।
অ ক'ত?
এই অলপ বজাৰৰ ফালে আহিছো, অলপ পাচলি লৈ যাওঁ। আজি ৰবিবাৰ যে, পাচলি - পাচলি। আজি ৰবিবাৰ যে সেইকাৰণে, আছো ভালে আছো।
অ অ, আছো আছো ভালে আছো।
ক'ত তেতিয়া তুমি?
এ মই ময়ো বাহিৰতে আছো, ক্লাছত ওলাই আহিছো উম।
কেঁচা ঠিকে।
আছো আছো ঠিকে আছে।
উম, আজি কিহৰ ক্লাছ আছে তোমাৰ ডান্স নে জুম্বা?
উম ডান্স ডান্স।
অঁ।
উম।
ঠিকে আছে বাৰু মই বোলো আজি ৰবিবাৰ অলপ পাচলি নিওঁ।
উম উম উম কি খাই আহিছা।
মই ৰুটি খালোঁ ৰ'বা।
অ ম‌য়ো ৰুটিকে খালো।
অঁ অঁ, মই বোলো ভেদাইলতা, নৰসিংহ এইবিলাক পাওঁ যদি লৈ যাওঁ, মাছেদি বনাব লাগিব।
আজি বনাবা? কি মাছ।
শিঙি মাছ আনিছোঁ।
আচ্ছা।
উম।
উম উম উম,
নৰসিংহ ভেদাইলতা মিক্সিত চেপি।
উম
তেনেকে ৰস ওলাই অলপ বনাব লাগিব।
অ অ ঠিকে আছে।
ইহঁতকো দিব লাগিব বাবু সেনেকে খাই ভাল পায়। বেলেগ কোৱা আৰু
উম উম উম উম মই খাও নোখোৱা নহয়।
অ মায়ে বনাই নে।
উম বনাই বনাই।
অ,
ইমান এটা আৰু ভাল নাপাওঁ তথাপি খাওঁ আৰু
মই বনাই খোৱাম।
অ ঠিকে ঠিকে, যাম বাৰু মানে গৈছা কোনফালে ওলাই,
মই এইফালে আহিছো গণেশগুৰি ফালে। গণেশগুৰি বজাৰ চবজি বজাৰত মাৰ্কেটত,
অ ঠিকে আছে।
আৰু আবেলি যাম ৰ'বা আবেলি বাবুক লৈ পাৰ্কত যাব লাগিব। উম উম সেইকাৰণেতো জলি বজাৰ। কৰি নি ভাত পানী বনাই।
অ,
ওলাই লৈ যাব লাগিব।
অ অ খাই মেলি পেলাই অ,
সেই কাৰণে।
ঠিকে আছে।
বাকী কোৱা তোমাৰ কেনেকুৱা হা,
বাকী আৰু ভাল ভাল ভালে আছো মই বোলো এয়া, অ কি কয় তোমাৰ ফ্ৰী আছো এতিয়া ক্লাছো মানে হ'বলে টাইম আছে আৰু
উম উম উম,
কথা পাতো বোলো এইকাৰণে ফোন কৰিলো।
অ অ, তাকে আৰু কামো আছে অলপ মোৰে কাপোৰ চিলাব লগা আছে চাদৰ মেখেলা।
অ অ,
উম অ, এই কাপ কাপোৰখিনি চিলাব লাগিব। আৰু এইয়া জুলুম বিলাক গাঁঠিব লাগিব।
অ তুমি জোলোৰম নিজে গাঠানে।
অ নিজে গাঠো।
অ।
তেনেকুৱা উম বাকী আৰু এই কুৰ্তা আছে দুটিচ এ কুৰ্তা মানে আমাৰ ওচৰৰে মাইকী দুটা দিছিলে।
অ,
এই কোৰ্তা চিলাব লাগিব।
অ হয় নি ভালে দিয়া।
উম
বাকী এনে তুমি আৰু কি কি কৰা ঘৰতে?
মই চিলাই কামখিনি কৰোঁ।
অ।
বাকী মাজে - মাজে লাৰু পিঠা বনাইও দোকানত দি দিওঁ। অহ, বিজনেছ টাইপ আৰু ঘৰুৱা বিজনেচ।
কিমান মান হয় মানে তোমাৰ সেয়া মান্থলী ইনকাম?
এ চলি আছো আৰু কিবাকে।
ঠিকে ভালে উম উম উম ভালে ভালে।
চুনক পাউদাৰৰ দাম ওলাই আছো আৰু।
হুম হ হ।
আগৰ আইতাবিলাকে কৈছিল না। বেটি কিমান বহি থাকা ঘৰত চোনক পাউদাৰৰ ধৰ দামটো ওলালে হ'ল কিবা এটা কৰ।
উম উম উম।
তেনেকুৱা আৰু।
ঠিকে গাৱত কেতিয়া যাবা প্লেনিং কেতিয়া?
হা হা?
গাৱত যোৱাৰ প্লানিং কেতিয়া?
অ, গাৱত যাব লাগিব অহা সপ্তাহত যাব লাগিব শনিবাৰ মানে যাও নেকি অহা শনিবাৰ।
অ অ ঠিকে ভালে।
অহা শনিবাৰ যা দুদিন বা তিনিদিন থাকিম।
আচ্ছা।
বেছিদিন নাথাকো আৰু।
অ অ
এইফালৰ কাম আছে না।
অ অ
উম, তেনেকুৱা। গাঁৱত যাবা কি তোমাৰ মানে একদম ইঘৰ সিঘৰ আলহীয়ে আলহী।
অ মানুহ একদম আগুৰি আহে ন।
অ, আলহী ইফালে তোমাৰ গাড়ী ভৰ্তি হৈ যায় বজাৰ চাহ চবজি।
ভাল লাগে মানে তাতে চব মানুহ থাক-
কোনোবাই দিব চাউল কোনোবাই দিব চবজি কোনোবাই দিব পিঠা লাৰু এ ঢেৰ আৰু কিবা কিবি।
অ অ
তেনেকুৱা
উম উম।
আৰু পিঠা লাড়ু খাই বাৰু ভালেই পাওঁ।
ভাল পাওঁ অ, হ ৰাইক সি এই এই যে মোৰ ভাল লাগে মানে গাঁৱৰ তোমাৰ সেয়া পুখুৰী চুখুৰী যে থাকে। তাৰ পিছত একদম ধুনীয়া মাছ চাছ লৈ খাই একদম
ছে বাৰু মাছ মাৰিও দি পঠায়।
উম উম উম।
যোৱা যেতিয়া যাও তেতিয়াও মাছ চাছ মাৰি ধুনীয়াকে থৈ দিব।
অ'।
ঘৰৰ অমিতা, অ ঘৰৰ অমিতা ঘৰৰ মানে অঁ দি পঠাই তাতে বনায়ো খাওঁ।
আচ্ছা আচ্ছা ভাল।
তেনেকৈ চব ঘৰৰে আৰু চাহ চবজি জিকা ফল
হা?
জিকা, ভো'ল।
আচ্ছা।
চব ঘৰৰ।
অঁ।
এইবাৰ আনিলে দিম ৰবা তোমাকো।
অ দিবাচোন, মই মানে তেনেকে উ মানে গাঁৱত যোৱা নহয় যে আমাৰ। অ কিনিয়ে খাও, গাঁৱত মানে তেনেকে যোৱা নহয়, তছত নহলে মানে এতিয়া সেই বস্তু বিলাক। আৰু পোৱাও নাযায় আৰু ফ্ৰেছ ফ্ৰেছ বস্তু বিলাক বজাৰৰ পৰাই কিনাা যায়।
উম, উম, উম।
হা।
ঠিকে আৰু অ গুৱাহাটীত আৰু তোমাৰ সেই
তাকেইতো চব দুই নম্বৰী বস্তু, ক'ত পাবা তোমাৰ ফ্ৰেছ উম।
তেনেকুৱা আৰু এতিয়া কি মানে তুমি গৈ কি খাবা ভাত দেখাবানে দুপৰীয়া?
হা হা।
বোলো দুপৰীয়া যায় ভাতে খাবা নে কিবা বেলেগ খাবা?
অ দীপৰিয় মানে এতিয়া মই ওলাই আহিছো, তাৰ পিছত অলপমান যাওঁলে দেৰি হ'ব আৰু ভাতে খাম বাৰু নোখোৱা নহয়।
অঁ অঁ। মায়ে বনাই থৈ দিব তুমি খাবা।
অ সেই আৰু।
থিকেই, ভালেই তোমাৰে ভাল। বাকী আৰু আজি যে নাম থাকা বুলি কৈছিলে?
জানে
মাছ তোমাৰ জানো ম গোটেইখিনিয়ে জানো, পাতত দিয়াটোও জানো। সৰিয়হ দি যে পাতত দিয়াাতটো বনাই?
মই এই টেঙাটো যে টেঙাটো বহুত ভাল লাগে।
অঁ সুঠি টেঙা। সুঠি, সুঠি টঙাটোওৱে ভাল লাগে। আমাৰ গাঁৱএৰিয়াত থইকাৰা টেঙা বুলি কয়। উম, তোমাৰ নেমু টেঙাই দি বনায়, বিলাহী টেঙাই দি বনায়,
অ বিলাহী দি য়ম্পদিও ভাল লাগে অ বিলাহী আলু তেনেকে খুব ভাল লাগে।
উম উম। তেনেকুৱা আৰু ভাল লাগে তোমাৰ গৰমত টেঙাটো ভাল লাগে বাৰু
টেঙা টেঙাটোৱে ভাল আকৌ গৰমত, বেলেগ টেঙা নাই আৰু। বেষ্ট আৰু মানে টেঙাই আৰু বিলাহী দি খোৱা উম।
শিকাতো ভাল লাগে।
অ মাছ পিতিকা অ, অ মই সেইদিনাখন খালো, আপুনি আপুনি যে কৈছিলে ৰেচিপিটো তাৰপিছত তেনেকে তাৰপিছত মই খালো আৰু কিন্তু ভাল লাগিছে। জ্বলাটো অকণ বেছি হ'ল উম।
তাৰপিছত মাছ পিটিকা,
আতচছা।
মজা আৰু।
অ সেইটোৱে।
হে পায় আৰু।
মানে?
কোনে পায় আৰু।
উম।
কোইতা ভাত
অ।
মাছ পিটিকা, এ মজা আৰু পিয়য়াজ ল'বা তাত শুকান জলকীয়া অকণমান পুৰি লোৱা বা ভাজি লোৱা।
তাতে আৰু অলপমান যদি তোমাৰ ৰে সে পৰি যায় কেঁকুৰা
আহ, কেঁকুৰা বতাহ আৰু মজা।
আৰু ভাল খাব। তেৰে সেইটোয়েতো।
অঁ। মই সেই তেনেকৈ মাছ মাছটো ভাজি লৈ,
উম।
মিক্সিত মাৰি লওঁ, তেতিয়া মজা লাগে। আৰু কেতিয়াবা মাছটো, কেঁচা মাছটো ধুনীয়াকে বাছি ধুই পাখলি
অ একদম সেইটো, আকৌ পইতা ভাতৰ লগত আৰু এইটোও ভাল লাগে। আপোনাৰ এই যে কি কয়, মাছ যে আমাৰ হাতৰ আঙুলি সমান যে দীঘল দীঘল অকমান মাছ যে ভাই
এই ভাঙন ভাঙন মাছটো। অঁ অঁ, অ অ।
সেই মাছটো ভাল লাগে, উম। আমাৰ এইফালে আহে ৰাতিপুৱা বেচিব মাছ।
উম উম।
বাকী আপুনি এতিয়া আছে কোনখিনি জেগাত?
মই, তোমাৰ এই চিৰায়াখানাৰ এইফালে আছোঁ ৰ'বা।
আচ্ছা।
অঁ।
ঠিকে আছে। বাবু আছে ঘৰত ভালে? অ অ, থিকে।
চিৰিয়াখানা পালোঁ। এ ইয়াতে মানে বেপাৰী এটা আহিব অলপ কিবা এটা লৈ লওঁ, তাৰপিছত গণেশগুৰি যাম।
উম।
শাক পাচলি কিবা কিবা আনিব লাগিব।
অ অ।
তেনেকুৱা আৰু।
উম, ঠিকেই।
উম। মই কলো আজি ৰবিবাৰ, টাইম পাইছোঁ। আজি ৰবিবাৰ, টাইম পাইছোঁ।
অ অ, ঠিকে। বাকী এই প্লেনিংটো কেতিয়া কৰো আমাৰ বৰদোৱা যোৱা প্লেনিং টো।
অ তোৰ যাব লাগিব দিয়া। নে ক্সতটে ওলাই দিয়া এদিন বাৰ তাৰিখ লৈ, নেক্সট সপ্তাহত ওলাই দিয়া।
আচ্ছা।
উম উম। মোৰ কাপোৰ দুযোৰো চিলাই আহক। তাৰ পিছত ধুনীয়াকে যাম আৰু।
অ, মোৰো মানে ক্লাছ-ছাল্লাছ নোহোৱাতহে যাব লাগিব। মোৰো আৰু দিগদাৰ যে, ক্লাছ থাকে।
তোমাৰো ক্লাছ যেতিয়া নাইকিয়া হ'ব,
অ সেইটোয়ে।
তেতিয়া।
উম উম। চাই লওঁ আৰু, মানে আপোনাৰ বা সেয়া কিহত মানে গাড়ী চাৰী কিহত যাব মানে
গাড়ী মোৰখনে লৈ যাম নেকি ভাড়া কৰি যোৱাতছে
অ সেইটো হয় পাৰি
উম উম, হ'ব?
কোন কোন যাব এনে, আৰু কাক লগ, কাবাক লগ ধৰিছে নেকি?
নাই নাই নাই, আমাৰ বাবু আছে, মই, আমাৰ মা আৰু তুমি আমি চাৰি তে হ'ব আৰু ড্ৰাইভাৰতোহে থাকিব
আচ্ছা আচ্ছা অ ঠিকে হ'ব গৈ পালে হ'ল আৰু মানে ভালকে উম
তেনেকে তেনেকে যাম আৰু ধুনীয়াকে উম
ঠিকে
চাদৰ মেখেলা পিন্ধি মেলি
অ অ ঠিকে আছে অ আমি আমি সেই কৰিম দিয়ক কিবা মেক্সিং কৰিম উম অহ ৰাখিছো আৰু উম